হেল্ল'!
হেল্ল, অঁ কৰি আছা?
অ আছো এনে। তুমি?
অ মইও এনে আছো। ব্যস্ত আছা নেকি?
নাই নাই কোৱাচোন।
এই তোমাৰ লগত এটা কথা পাতিব আছিল হা।
অ অ কোৱা।
এতিয়াতো আমাৰ ধৰা আমি মানে আমি এতিয়া আমি যিটো টাইমত সময়ত আছো। সেইটো সময়ত আ সকলোতকৈ বেছি প্ৰচাৰ হোৱা বস্তুটো হৈছে সামাজিক মাধ্যম। ত' এতিয়া সেই সামাজিক মাধ্যমৰ বি ষয় তুমি কি ভাবা, কেনেকুৱা কি ভাবা বাৰু?
উম সামাজিক মাধ্যয়মটো আজিকালিতো বহুতেই মানে আমাৰ অ জীৱনত মানে বহুত মানে এটা বিষয়, বিষয় হৈ পৰিছে মানে, য'ত আহ মানুহে ডিজিটেল মাধ্যমৰে ইণ্টাৰনেটৰ মানে ইণ্টাৰনেটৰ সহায়ত যোগাযোগ কৰিব পাৰে বা কিবা এ
উম
কিবা উম আদান প্ৰদান তথ্য কিবা যদি ইনফৰ্মেচনবোৰ থাকে সেইবোৰ তেওঁলোকে ইটো সিটো আদান-প্ৰদান কৰিব পাৰে। মানে আৰু তাৰ উপৰিও বহুত নজনা বস্তুও শিকিব পাৰে য'ত আহ ধৰা পঢ়া-শুনা হওঁক বা কিবা অফিচৰ কামেই হওঁক বা কিবা এটা আৰু সৰু সুৰা বস্তু হলেও আজিকালি সামাজিক মাধ্যমত সকলো বস্তু পোৱাই যায়। বুলি মই ভাবো আৰু উম বৰ্তমান আৰু বৰ্তমান আমাৰ মানে বৰ্তমান সময়ত সামাজিক মাধ্যয়মটো বহুতে মানে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আজিৰ যুগত উম
অঁ হয় বাৰু এইটো এতিয়া বিভিন্ন ধৰণৰ যি বিলাক এপছ আছে ন ফেচবুক হওঁক, ইনষ্টাগ্ৰাম হওঁক, ইউ টিউব আজিকালিতো ইউটিউব, ইনষ্টাগ্ৰামত গোটেইখিনি বস্তু পোৱাই যায়। হোৱাটছএপ আছে এনেকুৱা মানে বিভিন্নে ধৰ অ সেই
উম আজিকালি নিউজ বোৰো পতককে পোৱা যায় সামাজিক মাধ্যয়মৰ যোগেদি
অ সেইটোৱে এতিয়া আহ বহু সামাজিক মাধ্যয়মৰ আমাৰ বহুতখিনি আ অসুবিধা মানে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছো বাৰু আমি নতুন প্ৰজন্মই কিন্তু তাৰ লগতে আহ এটা মানে সুবিধাও হৈছে যে আগতে ধৰা বাতৰি কাকত তুলিব লাগিছিল মানে এটা খবৰ জানিবৰ কাৰণে ন
উম উম
অ কিন্তু এতিয়া বাতৰি কাকত বা এনেই পাই যাওঁ আৰু ন সেই বাতৰিতো এতিয়া ত মানে এতিয়া তুমি কি ভাবা যে সামাজিক মাধ্যয়মৰ আটাইতকৈ ডাঙৰ সুবিধা মানে যিটো এডভাতাইজ সেইটো কি হ'ব পাৰে
আম এ ইয়াৰ ইয়াৰ সামাজিক মাধ্যয়মৰ দ্বাৰা উম মই কলোৱে ধৰা অ বহুত বস্তু আদান- প্ৰদান কৰিব পাৰি যোনবোৰ অ মানে আগতে বহুত সময় লাগিছিল ধৰা এতিয়া দূৰত থকা মানুহৰ লগত মানে বহুত সহজে মানে যোগাযোগ কৰিব পাৰি। আনকি ভিডিঅ' কল কৰি পেলাই বহুত দিন নদ নেদেখা মানুহৰ লগত যোগাযোগ কৰি দেখা দেখিও হব পাৰে তাৰওপৰি খবৰ আৰু যোনবোৰ বাৰ্তাবোৰ সেইবোৰ অতি সোনকালে মানে আমি পাওঁ বুলি কলোৱে ন সেইটো অ বহুত সোনকালে আমি মানে আপদেচবোৰ পাই থাকো মানে আমি
অ হয় বাৰু এতিয়া তুমি ভাবা নে কাৰণ আমি আমি আমাৰ মানে যিটো উম ধৰা আমিতো ক'ৰোণা পাইছো ন ক'ৰোণা মানে কভিড নাইনটিন পাইছো যিহেতু ত আমাৰ আহ সেইখিনি টাইমত শি ক্ষাৰ ক্ষেত্ৰত সামাজিক মাধ্যয়মৰ বহুত খিনি ধৰা মানে গু এটা মহত্ব আছিল কাৰণ এই বিভিন্ন ধৰণৰ এপচ বিলাকত আমাৰ মানে অ ক্লাছ হৈছিল আমা শিক্ষাগুৰুসকলে বিভিন্ন ধৰণৰ উপায়ে আমাক মানে পঢ়াইছি ছিল অনলাইনৰ জৰিয়তে এতিয়া তুমি সামাজিক মাধ্যয়মৰ মানে কেনেকুৱা ভূমিকা পালন কৰে এই শিক্ষাৰ ক্ষেত্ৰত তুমি কি ভাবা বাৰু?
অঁ। শিক্ষাৰ ক্ষেত্ৰতটো মানে যঠেষ্ট গুৰুত্ব আছে বুলি মই ভাবো ধৰা অঁ এতিয়া কৰোণাৰ সময়ত অনলাইন ক্লাছ বা অ কিছুমান এতিয়া আজিকালি বহুত ডিজিটেলে হৈ গৈছে ধৰা, বহুত ল'ৰা ছোৱালী অনলাইন ক্লাছে কৰে, অ কিছুমান কচিং কৰে ত' কিছুমান বস্তু কেতিয়াবা বুজি নাপ পালে শিক্ষামূলক ভিডিঅ'বোৰ ইউটিউবত পাই যায়, তাৰোপৰি নতুন নতুন তথ্য তেওঁলোকে লাভ কৰিব, লাভ কৰাতো সহায় কৰে, তেনেকে আৰু। মানে বহুত নজনা বস্তু আজিকালি অনলাইনৰ যুগতে মানে সামাজিক মাধ্যমৰ যোগেদি বহুত সোনকালে পায় যায় বস্তুবোৰ।
অঁ আজিকালিটো এতিয়া তোমাৰ আগতে আমাৰ, বস্তু এটা কিনিবৰ যাব সময় নহলেতো সেইটো বস্ কিনা নহয় যে, কিন্তু আজিকালি, মানে সামাজিক মাধ্যম বুলি নহয়, যিটো আমাৰ অনলাইন মানেহে হৈছে ন', সেইটোত আমি বিভিন্ন ধৰণৰ বস্তু হওঁক, অৰ্ডাৰ কৰিব পাৰি, আজিকালি সেই মানে, মানুহ এজনে যদি নিজৰ সময় নহয়, কাপোৰ খিনি কিনিব বহুতৰ নেথা কে নিজৰ হাতত সময়, আ ত' সেনেকুৱা ধৰণ তেওঁলোকে নিজৰ কাপোৰ খিনি অনলাইনতে অৰ্ডাৰ দিব পাৰে, সেইটো এটা ভাল সুবিধা হৈছে বুলি মই ভাবো। আচলতে।
উম।
তুমি কি ভাবা? মানে এতিয়া আহ, সামাজিক মাধ্যমৰ জৰিয়তে ন' বহুত মানুহে নিজৰ প্ৰতিভা, মানে দেখাই কেনে তেওঁলোকে এতিয়া বহুত অ', মানে ডাঙৰ আসন লাভ কৰিছে বুলি, মানে দেখি আহিছো, বহুত কেইজন মানুহক দেখিলো এতিয়ালৈ, এ, তুমি কিবা ক'ব খুজিবা নে তাৰ বিষয়ে?
অম সেইটো বাৰু ঠিক কৈছা, চোৱা এতিয়া উম, বহুত ল'ৰা ছোৱালী মানে অনলাইনৰ যোগেদিয়ে মানে, আজিকালি সামাজিক মাধ্যমেৰে বহুত ছাত্ৰ-ছাত্ৰী হওক বা মানে আজিকালি ডাঙৰ মানুহও মানে ছাত্ৰ ছাত্ৰী অকল নকওঁ, ডাঙৰ যোনবিলাক মানুহবোৰ তেওঁলোকেও মানে সামাজিক মাধ্যমৰ যোগেদি, তেওঁলোকৰ নৃত্য হওঁক, কলা হওঁক গান বা শিক্ষামূলক কামবোৰ মানে বহুত প্ৰতিভা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে, ত' তেনেকৈ তেওঁলোকে মানে নিজৰ প্ৰতিভাবোৰ দেখুৱাবও পাৰে সকলোকে।
বহুত।
অঁ সেইটোৱে, এতিয়া অ' যেনেকে নৃত্যৰ ক্ষেত্ৰত হওঁক বা নিজৰ প্ৰতিভা দেখোৱাৰ ক্ষেত্ৰতে সামাজিক মাধ্যমে বহুতখিনি মানে যোগদান, যোগাই বুলি মই গম পালো। এতিয়া, ব্যৱসায় আজিকালি, মানুহ বিলাকে ধৰা ব্যৱসায় বাণিজ্যই কৰে যিহেতু, ত ব্যৱসায় বা এনেকুৱা ধৰণৰ অ', মানে সেইটো ফালে তোমাৰ, এই যিটো সামাজিক মাধ্যম তেওঁলোক, সামাজিক মাধ্যমে তেওঁলোক সেনেকুৱা ধৰণৰ মানুহ বিলাকক কিবা হেল্প সহায় কৰিব পাৰেনে?
উম, এতিয়া পাৰে বাৰু, চোৱা, বহু ব্যৱসায়ীয়ে নিজৰ সামগ্ৰী প্ৰচাৰ কৰিবলৈ, যোনটো প্ৰমোচনবোৰ সেইবোৰ সামাজিক মাধ ধমৰ, মাধ্যমৰ থোৰে, যোগেদি তেওঁলোকে প্ৰচাৰ কৰে, ব্যৱহাৰ কৰে, আহ ইয়াৰ জৰিয়তে অধিক গ্ৰাহকৰ ওচৰলৈও যাব পাৰি, ধৰা মানে যোনবোৰে আ, যোনবোৰে পুতুককে মানে, এতিয়া ধৰা, এটা নতুন দোকান খুলিলে ক'বাত নতুন দোকান খনটো, এতিয়া চিনি পাবলে মানুহে জানিব লাগিব যে, ইয়াত এখন দোকান খুলিছে, ত' এতিয়া সামাজিক মাধ্যমৰ যোগেদি, মানুহে এটা ফটো আপলোড কৰক বা ভিডিঅ' এখন এটাকে বনায় যদি পষ্ট কৰি দিয়ে, তেন্তে তেওঁলোকে অতি সোনকালে গ্ৰাহক বোৰেও গম পালে ত' তেনেকে ওচৰলেও যাব পাৰে দোকানখনৰ, সেনেকে।
অ', হয় বাৰু। এতিয়া আহ, তোমাক আৰু এটা কথা এতিয়া ধৰা উম, আমাৰ সামাজিক মাধ্যমত সঁচা কথা বহুত মানে, তুমি আমি বাতৰি কাকতৰ কথা মানে কলো বাতৰি কাকত বহুত ক সেইখিনি তথ্য পাওঁ। কিন্তু এই কিছুমান ভুৱা বাতৰিও পাওঁ আচলতে, ভুৱা ত থ্য বা এনেকুৱা বাতৰি বিলাকো ওলাই, ত' সেইবিলাক ধৰা আমিতো আজিকালি মানুহ বিলাকে কি হৈছে আজিকালি, চচিয়েল মানে সামাজিক মাধ্যমত যিখিনি দে সেইখিনি বিশ্বাস কৰি লয় আচলতে। ইমান আমিও আমিও ইমান নাভাবো, আমিও ইমান নাভাবো আচলতে তে সেইটো বিশ্বাস কৰি লও, কিন্তু অ', সেইটোৱে কিন্তু সেইবিলাক আচলতে ইমান মানে ভালদৰে অলপ পৰীক্ষা নিৰীক্ষা কৰি ল'ব লাগে মানে উ উচিত আৰু সেই পৰীক্ষা নিৰীক্ষা কৰি লোৱা, লোৱটো।
উম, উম, উম, হয় ধৰা মানে চোৱা এতিয়া আ, যোনবোৰ মানে এতিয়া সামাজিক মাধ্যমৰ আজিকালি সামাজিক মাধ্যমতে গোটেই বাতৰি বোৰ পোৱাই যায়, ত কেতিয়াবা ভুল তথ্য মানে বিয়পি পৰে, সেয়েহে মানে কোনো খবৰ মানে খবৰবোৰ পোটোকে আমি বিশ্বাস কৰিব নালাগে, প্ৰথমতে মানে তাৰ পৰীক্ষাবোৰ কৰি লোৱা উচিত আৰু।
আৰু কিছুমান মানুহে মানে টি আৰ পিত টি আৰ পি বঢ়াবৰ কাৰণে কিছুমানে নিজৰ ব্যক্তি মানে বেলেগৰ ব্যক্তিগত তথ্যও কেতিয়াবা তেওঁলোকে প্ৰচাৰ কৰি দিয়ে।
অ', সেইটোৱে সেইটোৱে এইটো কিন্তু আচলতে ভুল বুলি ভাবো, কাৰণ নিজৰ ব্যক্তিগত এ তাৰ জীৱন চলাই আছে যিহেতু অ', সেইটোৱেই। এতিয়া তুমি কি ভাবা, ছাত্ৰ ছাত্ৰীৰ জীৱনত এই স-সামাজিক টো মাধ্যম সেইটো উপকাৰ মানে ভাল কৰিছে নে, বেয়া কৰি আছে মানে?
অ', দুইটাই হ'ব পাৰে, ধৰা এতিয়া সেইটো তে-তেওঁলোকৰ ওপৰত মানে নিৰ্ভৰ কৰে, যে তেওঁলোকে কেনেকে ব্যৱহাৰ কৰে। যদি ভাল উদ্দেশ্যত ব্যবহাৰ ক- কৰে ই উপকাৰী, কিন্তু মানে অত্যাধিক যদি তেওঁলোকে ব্যবহাৰ কৰে তেন্তে পঢ়া-শুনাত প্ৰভাৱ পঢ়া-শুনাত প্ৰভাৱ পেলাব পাৰে ধৰা। উম, বা ফাঁকি দি মানে এতিয়া চোৱা নিজৰ মা দেউতাক বোলে কৈ আছে যে মই এতিয়া পঢ়িম পঢ়িম বুলি কৈ ভিডিঅ' চাম বা কিবা চাম বুলি কৈ যদি তেওঁলোকে গে'ম বা বেলেগ কিবা চাই আছে, ত' তেওঁলোকৰে প্ৰভাৱ পঢ়া শুনাত প্ৰভাৱ পৰিব। তেনেকুৱা কথা। অ'।
ত' এতিয়া স্কুল খুলিলে এতিয়া মাধ্যমৰ ভৱিষ্যত যিটো আছে, এতিয়া এতিয়া বহুত খিনি তোমাৰ উন্নত বুলি ক'ব পাৰি, কাৰণ আজিকালি সামাজিক মাধ মাধ্যমত তোমাৰ মানোৱাায় কিন্তু এতিয়া তুমি কি ভাবা যে আৰু ইয়াৰ ভৱিষ্যত কেনেকুৱা হ'ব মানে কি বুলি ভাবা?
উম, মানে মই নুবুজিলো, অ' ভৱিষ্যত আচ্ছা আহ উম, ক'ব গ'লে ভৱিষ্যত যদি মানে আহ আৰু ক মানে এতিয়া চোৱা দিনক দিনে বহুত বিলাক উন্নতি হৈ আছে, ত' ইয়াৰ ব্যবহাৰ আৰু বৃদ্ধি পাব। আৰু নতুন নতুন আৰু কিবা সৈতে অধিক উন্নতি হ'ব আৰু সামাজিক মাধ্যম। আৰু ফেচিলিটিজ বোৰ আহিব তেনেকুৱা কথা।
অ' সেইটো, এতিয়া বাৰু তোমাৰ লগত কথা পাতি ভালে লাগিল।
ঠিক আছে দিয়া।
ইয়াত, অ'।
অ', অ', অ'।